আজি কলেজ লাইফৰ কাৰণে কথা পাতো দিয়া
ঠিক আছে কোৱা
তুমি কলেজ লাইফ ইনজয় কৰিছা নে?
হয় মই কলেজ লাইফ বহুত ইনজয় কৰিছো। তুমি কোৱা তুমি ইনজয় কৰিছা নে?
উম মোৰো বাৰু বহুত এনজয় কৰিলো
আচ্ছা
তোমাৰ ফেভৰেট চাবজেক্ট টো কি আছিলে?
মোৰ ফেভেৰেট চাবজেক্ট একাউণ্টেঞ্চি আছিলে। যিহেতু মই একাউণ্টেঞ্চি বহুত ভাল পাওঁ। সেইকাৰণে মই একাউণ্টেঞ্চি লৈছিলো। আৰু তুমি কোৱা তুমি কি লৈছিলা?
মোৰতো ফেভৰেট চাবজেক্ট তোমাৰ ফাইনেন্স আছিলে মোৰ ফাইনেন্সৰ মেজৰো আছিলে মোৰ। দুবছৰৰ মেজৰ আছিলে। ফাইনেঞ্চত তুমি কোনটো ইয়েৰত কলেজ দ্ৰপ আউট কৰিছা মানে তুমাৰ শেষ হৈছে?
কলেজ যাও মই টু থাউজে আ হয় কোৱাচোন মই যোৱা বছৰ শেষৰ হ'ল কলেজ তোমাৰ কোৱা
মোৰো হ'ল যোৱা বছৰ শেষ অ একে বেচৰ আছিলো দিয়া অ তোমাৰ ফেভৰেট টিচাৰ টিচাৰৰ নাম জানে নে
মই যিতিয়া ম কলেজে মোৰ একাউণ্টিং চ ফেভৰেট চাবজেক্ট আছিলে ছে মোৰ একাউণ্টিং বহুত ভাল লাগিছিলে মানে এনেতো চবে টিচাৰ ভালে হয় কলেজৰ কিন্তু মান একাউণ্টেঞ্চি টিচাৰটো বহুত ভাল লাগিছে মানে একাউণ্টেঞ্চি টিচাৰ মানে বহুত ফ্ৰেনলি আছে ছিল আৰু কিবা ডাউট হলেও মানে ভালকে বুজাই দিয়ে ভালকে মানে হেল্পো কৰিছিল ষ্টুডেণ্ট বোৰ বোৰ সেইকাৰণে মোৰ একাউণ্টেঞ্চি টিচাৰ বহুত ভাল লাগে আৰু তোমাৰ কোৱা তোমাৰ কোনটো ফেভেৰেট টিচাৰ আছিল
মোৰ আ মই যি যিহেতু ফাইনেঞ্চৰ মেজৰ লৈছিলো মোৰ মেটছৰ টিচাৰ টিচাৰ জনী আছিলে
আা অ তোমালোকৰ মান মিনে কৰা নে?
নয় ফাইনেন্সটো বেলেগ মানে মেছ আছিলে ন চাবজেক্ট। অ মে চাবজেক্ট। মানে আমাৰ ফনেক্টো তিন চাৰি মান আছিল নহয়। তেতিয়া এটা মেৰ টচাৰ আছিলে তেওঁ মে কৰাছিলো। অ তাতে আমাক বহুত ধুনীয়াকে এক্সপ্লেইনেশচন কৰাইছিলে। মানে অহ মে শিকাইছিলে।
আচ্ছা।
উ আৰু তোমাৰ তুমি ৰেগুলাৰ কলেজ গৈছিলানে?
হয় মই আমাৰ মানে কলেজবোৰ বহুত ষ্ট্ৰিক আছে। যিহেতু চেভেন্তি ফাইব লাগে চৌ আমি মই কলেজ ৰেগুবালি গৈছিলো। আৰু তুমি কোৱা তুমি গৈছিলানে? এই একলে।
মোৰ কলেজ ৰেগুলাৰলি নাছিলে। অ মোৰ কলেজ। হা হা মই তেনেকুৱা কলেজ বহুত মানে মিছ কৰিছিলোঁ মোৰ এক্সট্ৰা জবো কৰিছিলোঁ। অ আছা সেইকাৰণে মোৰ ৰেগুলাৰ নাছিলে।
আচ্ছা।
তুমি কলেজৰ ব্ৰেক টাইমত কি কৰা এনে
নাহি মই কলেজত ব্ৰেক টাইমৰ লগত কথা পাতো লাইব্ৰেৰী যাউ কেতিয়াবা টিফিংও খাউ মানে ব্ৰেক টাইম টো অনেকে পাৰ হয়।
অ মোৰো এনেকুৱাই হয় কলেজৰ ব্ৰে টাই থে আমি ফ্ৰেড মিলি গম খেলিছিলো। অনলাইন গেম খেলিছিলো আৰু তোমাৰ তেনেকুৱা ব্ৰেক টাইমতে এনেকুৱা একো এক্টিভিটি কৰা নাই আৰু খালী অনলাইন গেমবোৰ খেলিছিলোঁ। তোমাৰ কলেজত। ঢেৰ ফ্ৰেণ্ড আছিল নেকি?
নাই মোৰ অ হয় কলেজতো ধেৰ ফ্ৰেণ্ড থাকে কিন্তু মানে এনেকুৱা ক্ল'জ ফ্ৰেণ্ড আছিল আৰু ক্ল'জ ফ্ৰেড বুলিলে মোৰ স্কুলতে ক্ল'জ ফ্ৰেণ্ড আছিল। এজনী আছিল যে কলেজত মানে মোৰ লগতে গৈছিলে মোৰ লগতে থাকে। মানে মোৰ ঘৰৰ ওচৰতে থাকে। হয় মানে মোৰ মানে এইটো ফ্ৰেড তাৰ লগত মই ম সদায় কলেজত যাওঁ অহা যোৱা কৰো এ তাৰ লগত অলপ ক্ল ফ আছিল আৰু ইমানো নাই আৰু এনেতো কলেজৰবে ফ্ৰেণ্ড হয়। কিন্তু ইমানৰ এইটো নহয় যে ক ক্ল'জ ফ্ৰেণ্ড বুলিলে দে আৰু চবৰ লগতে কথা পাতো সেনেকুৱাই আছিল।
আহ অ মোৰটোো ধেৰ ফ্ৰে ছিলিলে কলেজত বহুত ধঢেৰ ফ্ৰেণ্ড ছিলে লৰা ছোৱালী মানে মোৰ কলেজত মানে কেতিয়াবা মোৰ ফ্ৰেণ্ড বেছি আছিলে মোৰ ক্লাছ স্ক লাইফত ইমান
আচ্ছা তুমি যিহেতু কলা তুমি মানে ক্লা কৰা নাই তোমাৰ ইমান ফ্ৰেণ্ড আছিল আ্া
অ মানে মোক চবে চিনি পাইছিলে মই মানে ক্লাছত অলপ এ নগলেও মই এক্টিভ আছিলো মানে ম সেইকাৰণে মোক চিনি পাইছিলে আৰু কিবা কাম থাকিলে মোক ফোন কৰিছিলে আৰু মই সেইকাৰণে ফ্ৰেড বাঢ়ি গ'ল
আচছা এনেকা
কলেজৰ কিবা এ ইভেন্টত এনজয় কৰিছ নে
মানে অডিয়েন্স
অ মইতো কলেজ লাইফ লত এনেকুৱা ইভেণ্টত মই পাৰ্টিচিপেটোো কৰা নাই আৰু ম'ষ্টলি এনেকুৱা এনজয় কৰিবলৈ তেনেকুৱা কৰা নাই বাৰু মষ্টলি ফাৰ্ষ চছেকেণ্ড ইয়ৰত কৰিলো আৰু আৰু তাৰপিছত তুি অনলাইন ক্ল প্ৰিফাৰ কৰে ন অফলাইন ক্ল
ৰে্া কৰিব পাৰি না মানে অনলাইন হলে অলপ কিবা কিবি ইছ্যুও হ'ব আৰু ভালকে বুজ নোৱাৰি ন সটো ডাউটো আকৌে সুধিব নোৱাৰিহে ক্লিয়াৰো নহয় ভালকে সেইকাৰণে মানে আৰু কিবা কিবি অনলাইনৰ কিব বা মানে ইছ্যুও থাকিব পাৰে ন সে
অঁ অঁ অঁ
ত আৰু তুমি
মইতো অফলাইন, অনলাইন ক্লাছটো মানে অনলাইন ক্লাছ কৰাও ভালে হয় উম কি আৰু অফলাইন ক্লাছ কৰাটো অলপ বেছি ভাল যিহেতু কিবা প্ৰব্লেম থাকে থাকিলে অঁ মেমক সুদিবও কৰি চলউচন অল উম উম তেতিয়াই ওলাই যায় আৰু অ অনলাইন ক্লাছত আৰু কেতিয়াবা, কিবা সুধিলেও শুনা নাপায় সিহঁতে মানে ক্লাছটো কৰাই থাকে হেহঁতৰ দিয়ে সেই সেইটোৱে আৰু
হয়, যিহেতু তুমি কলা যে তোমাৰ আপ ফাইনিংচত মেজৰ আছিল তুমি মানে ফাইনিংচ বহুত ভাল পাইছ মানে তুমি এনে কিয় মানে ফাইনেন্স ইমান ভাল পাইছিলা মানে কিহৰ কাৰণে
অ অ ফাইনেন্সটো কিহৰ কাৰণে ক'ব গ'লে এনে মোক ফাইনেন্স এনে এ এ তোমাৰ ধৰা, এনে ফাইনেন্সত যেনেকুৱা বাহে, বেপাৰবোৰ থাকে এইবোৰ মানে ফাইনেন্সত তোম এ এনেককা চাব লাগিব ন? তোমাৰ বেপাৰ পানী হৈছে কি হৈছে সেইবোৰ মানে হিচাপ কিতাপ বস্তু লোৱা বস্তুবোৰ ভাল পাইছিলোঁ তুমি এইবোৰ ভাল পোৱা নে?
হয় মই ভাল পাই, মই কল কলোৱয়ে যে তোমাক মই মেজৰ আছিল' চ' ময়ো তে মই ভাল পাওঁ মেটছবোৰ কৰি ভাল পাওঁ মানে এইটো মোক ইজিও লাগে সেয়ে আৰু মানে, অ হিচাপ-কিতাপ কৰোতেও ভাল লাগে আৰু কিবা বেংকৰ কিবা বস্তু জ' জানিব পাৰি সেনেকুৱা হয় সেইকাৰণে মানে ভাল লাগে
অঁ তোমাৰ ক্লাছটো এনে কেতিয়াৰ পৰা ষ্টাৰ্ট হয়
মোৰ মানে, মোৰ ক্লাছটো নটাৰ পৰা ষ্টাৰ্ট হৈছিল, কেতিয়াবা মানে ৰুটিন ৱাইচ হৈছিল আৰু ইমান নহয় মানে, অঁ কেতিয়াবা নটাত হয় কেতিয়াবা দশটাত হয় সেনেকুৱা।
অ মোৰ তোমাৰ ধৰা দহটা এঘাৰ আমাৰতো অলপ লেট কি হৈছিলে নটা টু ক্লাছ ৰিয়োৰলি হৈছিলে ক'ব গ'লে অ এনে তুমি ক্লাছত নোটছ বোৰ লিখ নে
অ মই মানে যিতো মই নিটবোৰ লিখি ভাল অ মানে মোৰ একাউণ্ট মেজাৰ আছিল ন ত' মানে মই নোটছ বোৰ লিখি ভাল পাও মানে এ এউট নোটছ লিখিবই লাগে সেইটোো প্ৰেক্টিকেলিটো বুজ লাগে ন এ থৰ হলেতো এটা কথা থৰ বুজিব পাৰি এইটো একাউটে নোট কৰিলে গম প সেইকাৰণে মই নখিছিলো হে কাৰনে বেলেগ চব্জি কৰিি নাই আৰু এউটেঞ্চি লিখি দিলো ভালকে
অ অ আমাৰটো ক'ব গ'লে লিখিবই লাগে
আচচ্ছা তুমি তুমিতো লিখিছিলাই
মানে নটছ দিলে আৰু লিখিলো আৰু কিছুমানৰ পৰা এনে নটছ লৈ লও কেতিয়াবা নিলিখো এ তেনেকুৱা হৈ থাকে এ আৰু আ কেতিয়াবা গোপ প্ৰজেক্টক ইনজয় কৰিছানে
মই হেনেকুৱা কলেজত গ্ৰোপ প্ৰজেক্ট মানে হৈছে হোৱা নাই এবাৰ হৈছে এবাৰ দুবাৰ হৈছোন ইমান কৈছো গ্ৰুপ মিলি সনা চবে মিলি কিনে এটা প্ৰজেক্ট কৰিলে ভালেই লাগে চবে মিলি কিনে কৰোঁতে মানে আহ ভাল লাগে তেতিয়া হয়
অ মই মই লাষ্ট টাইম গ্ৰুপ প্ৰজেক্ট তোমাৰ জুলাইত কৰিছিলো উম টু থউজেণ্ অ টুৱেণ্টি ফ'ৰৰ টুৱেণ্টি ফাইভ জুলাই কৰিছ যোৱা আমাৰ ইণ্টাৰ্নশ্বিপ বুলি আছিলে, লাভ কৰি দিছিলে, তাতে মানে সেইটো কৰোতে মানে বহুত ভাল লাগিছিলে, ম'ষ্টলি প্ৰজেক্টবোৰৰ অনলাইন আৰু এটা বুক কৰি য়েই আৰু আমাক প্ৰেজেন্টেচনো দিব লাগিছ ছিলে, তাতে বহুত এনজয় কৰিলোঁ
আতছা।
হয়। তোমাৰ কি কলেজৰ এনে কলেজ যাইকে উম, কেনেকুৱা লাগে তোমাক এনে কি কব বিচাৰা কলেজৰ বিষয়ে?
মই কলেজত যায় কিনে মোক বহুত ভাল লাগিছে। এনেত ইস্কুল লাইফ বেষ্ট বুলি কয় যিহেতু মানে কলেজ লাইফো মোক ভালে লাগিছে, ভাল ফ্ৰেণ্ডো পাইছো মানে এ হোৱা নাই যে, মানে বেয়া লাগ একো নাই। ভাল লাগিছে কলেজ লাইফ। এনজয় কৰিছো বহুত কিবা কিবি শিকিব পাইছো মানে এটা হয়, যে, কলেজ লাইফতে মানে এ আমাৰ ডাইৰেকচনটো মানে এইটো গম পোৱা যায় যে, কলেজ লাইফৰ পৰাই যে, আমাৰ কি হ'ব ডাইৰেকচন আমাৰ গলটো মানে গম পোৱা যায়। সেইটোয়ে জানিব পাৰিহে। স কাৰণে ভাল লাগিছে।
অ'।
মোৰো কলেজ লাইফটোত বহুত মানে যিহেতু কলেজ লাইফটো এতিয়া ঘূৰি আহিব নোৱাৰি। আৰু কলেজ লাইফত বহুত ইনজয় কৰিলোঁ আৰু তেনেকুৱা উম, ফ্ৰেণ্ডচ বোৰ পালো আৰু সেইবোৰ আৰু কলেজ লাইফৰ ফ্ৰেণ্ডবোৰ আৰু কে কলেজ লাইফ‌ থাকে তাৰ পিছত তো চব আহ, হেৰুৱাই যায়। সেইটোয়ে শিকিলো আৰু। অ', কলেজ লাইফত ইনজয় কৰিলো আৰু শিকিলো গ'লছৰ কাৰণে ফকাচ উম। এ তুমি কি ভাবা কলেজ আহ, কলেজৰ পৰা এতিয়া কি কৰিম বুলি ভাবিছ
হয়, এতিয়া কলেজ এতিয়া কলেজ শেষ হ'ল এতিয়া মই ইমান ভাবা নাই মানে চা হয় কে লাগ ত কি হ'ব
অ', দিয়া, ঠিক আছে। থেংক ইউ।
অ', ঠিক আছে।